হেল্ল' হেল্ল'
অ।
হেল্ল'
হেল্ল' নমস্কাৰ নমস্কাৰ ভালনে খবৰ।
খবৰ খাতি ইমানটা ভাল নহয়।
অ কিয় বা
এ বতৰতো বহুত গৰম পৰিছে অ অলপ। গৰমৰ ফলত মানে ক'তো যাব পৰা নাই ওলায়। একো বজা সমা কৰিব পৰা নাই একে জেগাত বহি। থাকিব পাৰে নে?
হয় হয় গৰম বাৰু যথেষ্ট আমাৰ ইয়াতো মানে আপোনাৰ উত্তাপ কিমান হৈছে। এতিয়া হয়তো আজি আপোনাৰ ছয়ত্ৰিশ ডিগ্ৰী উৰ্দ্ধত গৈছে নেকি?
হয়।
আপোনাৰ এই ফেনৰ। পাংখাৰ হাৱাটো মানে আপোনাৰ গৰম গৰম হাৱা এটাহে গাত লাগিছে হাৱা লাগিছে।
হয়। মানে যথেষ্ট গৰম পৰিছে তাতে কাৰেণ্টটো বহুত ডিষ্টাৰ্ব দিছে।
হয় বিদ্যুৎ বিভাগ। তো মানে আপোনাৰ এই এনেকোৱা সমস্যাবোৰ থাকে। তাকেই আৰু আপোনাৰ এই গৰম দিন আহিলে মাত্ৰ সিহঁতৰ এইবিলাক আপোনাৰ আৰম্ভ হৈ যায়।
কালি আপোনাৰ আমাৰ অঞ্চলটোত। মানে কালি ৰাতি কিমান দেৰি কাৰেণ্ট নাই বা বিদ্যুৎ নাই আপুনি। মানে এটা ভাল ভাবিবলগীয়া বিষয় এই গৰমত যদি এনেদৰে বিদ্যুতৰ সমস্যা হ'বলৈ হয়। সাধাৰণ মানুহৰ মানে যথেষ্ট আপোনাৰ অসুবিধা। হ'ব আম বোৰ এতিয়া অসুবিধাৰ সন্মুখীন হৈছোৱেই।
উম। এনেকোৱা যদি পৰিস্থিতি হ'বলৈ হয় তেতিয়া মানে ইয়াৰ পিছৰ পইতাখিনি বহুত মানে অধিক দুশ দুজনক হ'ব
হয় হয় অধিক কষ্টকৰ পৰিৱেশ এটা সৃষ্টি হব ইয়াৰ এনে যদি গৈ থাকিবলৈ হয় ভৱিষ্যতে ইয়াৰ বাবে আমি বাবে আমি আপোনাৰ ভৱিষ্যতমুখী কিছুমান কাৰ্যকলাপ হয়তো হাতত ল'ব লাগে তিয়া আমি সৌৰশক্তি যিমান পাৰোঁ সিমান আহ আহৰণ কৰিবলৈ চেষ্টা। চা কৰাটোৱে উত্তম হ'ব বুলি মই ভাবোঁ।
হয় সৰু সৰুতে আমাৰ বৰ্তমান সময়ত যথেষ্ট। শক্তিশালী এটা পৰিৱেশ সৃষ্টি কৰি আছে যাৰ ফলত মানে আমাৰ। বি বিদ্যুৎ বিভাগ। হয়তো এদিন এদিন যদি কটন হৈও থাকে তেতিয়া সৰু শক্তি আমাৰ বৰ্তমান সময়ত সেই দিনটো চলাই লৈ যাব পৰা শক্তি আমি দেখিবলৈ পাইছো।
হয়।
সেই ক্ষেত্ৰত যদি চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে তেতিয়া বৰ্তমান সময়ত। পৰসৰে এটা ডাঙৰ মানে। বিকল্প সৃষ্টি কৰিব।
হয় আপুনি এতিয়া যদি চাবলৈ যায় সৌৰ শক্তিটো মানে আপোনাৰ এটা নবী। যুক্ত সম মানে সম্পদৰ উৎস এই সম্পদ। ওপৰত আমি হয়তো আমাৰ জীৱনকালত যিমান। আমি উপভোগ কৰিলেও এই শক্তি আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ কিয়নো মানে আপোনাৰ যেতিয়ালৈকে সেই। সূৰ্যত আপোনাৰ ৰাসায়নিক বিক্ৰিয়াবোৰ চলি থাকিব বা সূৰ্য যেতিয়ালৈকে থিব তেতিয়ালৈকে মানে আমি। সৌৰ শক্তি আহ প্ৰায় পাই থাকিব পাৰিম এতিয়া আপুনি যদি চাই সৌৰশক্তি সেই যোনটো মানে আপোনাৰ। কিমান পৰিমাণৰ এটা উচ্চ মানদণ্ডৰ শক্তি বুলি। তেন্তে আপুনি চাবলৈ গ'লে আমাৰ গুৱাহাটীত যোনটো আপোনাৰ পল্টন বজাৰৰ। ৰেলৱে ষ্টেচন আছে সেই ৰেলৱে ষ্টেচনটো আপোনাৰ সম্পূৰ্ণ শ শতাংশ সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল এছিয়াৰ যিটো আপোনাৰ প্ৰথমটো তেনেকুৱা সৌৰশক্তি প্ৰকল্প গতিকে মানে ইমান ডাঙৰ বৃহৎ এটা যেতিয়া আপোনাৰ ষ্টেশচন আপ এই সৌৰশক্তিত চলিব পাৰে গতিকে আমাৰ থলুৱা জীৱনলৈও এই সৌৰশক্তিৰ আমি সৌৰশক্তিৰ লাভ সৌৰশক্তি ৰাতি পৰা মানে এই উ আপোনাৰ লাভান্বিত হোৱাটো চৰকাৰে কিবা ব্যৱস্থা লয় আমি আমি আমাৰ বাবে মানে বহুত সুবিধাজনক হ'ব
হয় সৌৰ সৌৰশক্তিৰ ক্ষেত্ৰত চৰকাৰে বৰ্তমান সময়ত এটা আঁচনি নিৰ্মাণ কৰিছে যাৰ ফলত মানে স এই আঁচনি সকলোৱে মানে লাভ কৰিবলৈ বাধ্যতামূলক হোৱা নাই কিন্তু অনাগত পাঁচ বছৰৰ ভিতৰত এই ক্ষেত্ৰত চৰকাৰে আৰু সজাগ আৰু সচেতনতা আনিব বুলি মই আশা কৰো যাৰ ফলত সাধাৰণ ৰাইজৰ বহুত মানে ভৱিষ্যতমুখী হ'ব সেই ওপৰত আপুনি কিবা আপোনাৰ লগত তথ্য়্য পাতি আছে নেকি
অঁ মোৰ লগত বাৰু আপোনাৰ নহয় বিশষ বিশেষ তথ্য নাই বাৰু কিন্ত আমাৰ টো মানে আপোনাৰ স সূৰ্য ঘৰণে কি বুলি কোৱা আপোনাৰ পি এম বা প্ৰধানমন্ত্ৰী মহোদয়ৰ যোনটো আঁচনি আহিছে সেই আঁচনিটোত মানে আমাৰ এতিয়া সাধাৰণ ৰাইজখিনি মই আপোনাৰ যোনটো সঁচা কথা সেইটো ক'বলৈ গ'লে মানে তেওঁলোক ধনৰ ধনৰাশি এটাৰ ক্ষেত্ৰতহে কিছু পৰিমাণে উপকৃত হৈছে এই আপোনাৰ সৌৰশক্তিৰ পৰা ইমান পৰিমাণৰ বিদ্যুতো তেওঁলোকে আহৰণ কৰিব কৰা নাই মানে মই যদি এতিয়া ক'বলৈ যাওঁ আমাৰ সেই চুবুৰীয়া মানে ঘৰৰ ব্যক্তিৰ ঘৰতো সেই সৌৰশক্তিৰ যোনখিনি আপোনাৰ প্লেট সেইখিনি লগাই তে কিন্তু তথাপিও মানে যেতিয়া আপোনাৰ আমাৰ যোনটো বিদ্যুৎ আহে আপোনাৰ সেই বিদ্যুৎটো যেতিয়া কৰ্তন হৈ যায় তেতিয়া কিন্তু সেই সৌৰশক্তিৰ পৰা আমি কোনোধৰণৰ ফেন বা এনেকুৱা পাংখাৰ সা- সুবিধাসমূহ মানে নচলে এই এই বস্তুখিনি আমি দেখা পোৱা নাই চলা গতিকে মানে যোনখিনি সৌৰশক্তিৰ বৰ্তমান আহৰণৰ আমাৰ সাধাৰণ ৰাইজৰ বাবে উলিয়াই দিছে এইটো অতি দুৰ্বল মই ভাবিছো ইয়াত হয়তো তেওঁলোকৰ আৰু কিছুমান কাম কৰিব লগিয়া আছে
হয় বৰ্তমান সময়ত যিটো সৌৰশক্তি প্ৰকল্প চৰকাৰে নিৰ্মাণ কৰিছে এই প্ৰকল্পত বহুমুখী ৰূপত এতিয়ালৈকে পকা হোৱা নাই এইটো বহুত মানে খন্তেকীয়া আৰু বহুত চমু হৈ আছে ইয়াৰ পৰিকল্পনা বহুত দূৰলৈকে কৰিব লাগিব সটো সেইটো তোমান আৰম্ভণিহে ইয়াৰ পিছত পাঁচ বছৰত ইয়াৰ কিমান প্ৰকোপ বাঢ়িব সেয়া আমি ইয়াৰ পিছৰ পৰ্যয়ায়ত দেখিবলৈ পাম আমি আশাবাদী চৰকাৰৰ পৰা যে সকলোৱে সৰু শক্তি লাভ কৰক। সকলোৱে সৰু শক্তি লাভ কৰক এই সৰু শক্তিয়ে তেওঁলোকৰ ঘৰৰ লাইট জ্বলক সকলো মানে সমস্যা দূৰ হৰক
হয় হয়
এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট মানে অৱদান আগবঢ়াব লাগিব সাধাৰণ ৰাইজৰ কাৰণে যাৰ ফলত যিসকল যিবিলাক এলেকাত বৰ্তমান আজিও কাৰেণ্ট গৈ পোৱা নাই তাত যাতে সৰু শক্তিয়ে ঢুকি পাই সেই ঘৰখন লাইটেৰে পোহৰাই পেলাই।
হয়।
উ। এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট আগবাঢ়িছে যদিও ইয়াৰ পৰৱৰ্তী পাঁচ বছৰ আমি চৰকাৰ পৰা বহুত আশা কৰিম যে চৰকাৰে য'ত কাৰেণ্ট গৈ পোৱাগৈ নাই তাত সৌৰ শক্তিসমূহ সৌৰ শক্তিৰ যোগেদি সেই ঘৰখনত মানে বিদ্যুতৰ নাটনিত কেতিয়া মানে বিনাশ নহয় সে সৌৰ শক্তি ৰাতিয়ে ঘৰখন পোহৰাই পেলাওক তেওঁলোকৰ সকলো সমস্যা সমাধান হয়। বা বা।
আপুনি এইটো ঠিক কথা ভাবিছে আৰু এখন চৰকাৰৰ বাবে এইটো কাম কৰোঁ বুলি ভাবিলে আপোনাৰ বিশেষ টাইম বা বিশে বিশেষ সময় নল'ব এতিয়া আমি চাবলৈ গ'লে মানে আমি এতিয়া দেখা পাইছোঁ আমাৰ ভাৰতত এটা নতুন সৌৰ শক্তিৰ এটা সংগঠন খুলিছে যিটোৰ আপোনাৰ যোনটো মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়টো আমাৰ ভাৰতবৰ্ষৰ নতুন দিল্লীতে বৰ্তমান অৱস্থিত কৰিছে সেই মানে সংগত গঠনটোত আপোনাৰ বিশ্বৰ প্ৰায় পোন্ধৰখনৰো অধিক দেশে মানে সেই সংগঠনটোৰ লগত জড়িত আছে বা পোন্ধৰখনতকৈ অধিক দেশে মিলি সেই প্ৰকল্পটো হাতত লৈছে গতিকে আমি ভৱিষ্যতে মানে সৌৰশক্তিৰ প্ৰকল্পটোৰ কিছু উন্নত বা বিকাশ হোৱা আমি দেখা পাম হয়তো কিন্তু বৰ্তমান সময়ত মানে এইটো আপোনাৰ সম্পূৰ্ণ বিকাশটো আমি দেখা পোৱা নাই যিমানটো পৰিমাণৰ লব লাগিছিল এতিয়া চক কিছুমান আমাৰ শ উৎস আছে যেনে আমি যদি ক'বলৈ যাওঁ। এ ধৰক আমাৰ আমি ইন্ধন কিছুমান আছে যেনে কয়লা বা পেট্ৰল এইবিলাকৰ পৰাও আমি শক্তি আহৰণ কৰোঁ। কিন্তু এইবিলাক হয়তো আপোনাৰ এটা সময়ত ধ্বংস হৈ যাব বা খতম হৈ যাবগৈ আমি ব্যৱহাৰ এনেদৰে কৰি থাকিলে। কিন্তু সৌৰ শক্তিটো মানে এনেকুৱা এটা উৎস যিটো কেতিয়াও শেষ হৈ নাযায় আপোনাৰ। আমি যেতিয়ালৈকে বিচাৰোঁ তেতিয়ৈকে সূ ৰ্সূৰ্যৰ পৰা সৌৰশক্তি মানে আমি আহৰণ কৰিয়ে থাকিব পাৰিম গতিকে মই ভাবোঁ আমাৰ বিশ্বৰ যোনবোৰ আপোনাৰ উন্নতমানানৰ দেশ আছে উন্নত প্ৰযুক্তিবিদ্যাৰ দেশ আছে চব য'ত যদি আপোনাৰ সকলোবোৰ দেশ লগ লাগি এতিয়া যেনেকে পোন্ধৰখন তাতকৈ ধৰক বিছখন দেশ সংগঠিত হৈছে। তেনেদৰে যদি প্ৰায় বিশ্বৰ আটাইবোৰ বা আধা সংখ্যক দেশ লগ লাগি যায় তেন্তে হয়তো আমি এক ভাবিব নোৱাৰা সৌৰশক্তি আমি আহৰণ কৰিব পাৰিম যাৰ ফলত মানে আপোনাৰ সৰ্বসাধাৰণৰ পৰা ধৰি লৈ আপোনাৰ ডাঙৰ ডাঙৰ বিষয়ববীয়া সকললৈকে মানে বহুতখিনি সুবিধা হ'ব। বুলি মই ভাবোঁ আৰু আপোনাৰ যোনখিনি দৰিদ দ্ৰ সীমাৰেখাৰ তলত থকা লোক, তেখেতলোকৰ বাবেও তেখেতলোকো মানে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি মই ভাবো।
ইয়াৰ বাবে কিছুমান বিশেষ আপ আপোনাৰ আঁচনি মই অনাটো বিচাৰোঁ চৰকাৰে আৰু মই এই ক্ষেত্ৰত মানে যথেষ্ট আশাবাদী তেওঁলোকে কিবা এটা কৰিব বুলি।
হয় আপনাহতি গোটেই কথা খিনিক পাতি আলোচনা কৰি ভাল লাগিলে আপোনাক আকৌ ইয়াতে লগ পাম। আমি এই বিষয়ত আমি বিস্তৃত ভাৱে আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত। আজিলৈ আপোনাক ইয়াতে ধন্যবাদ জনালো।
হয় আপোনাকো লগ পাম তেন্তে ধন্যবাদ।